অহ' শুনিছেনে।
অ' শুনি আছো। শুনিছো, শুনিছো।
কি কৰিছা?
এ, আছো এনে শুই হে আছো। ইমান গৰম।
অহ' গৰম পৰিছে বহুত গৰম পাই। এইকেইদিন বৰষুণ দিয়াকেইদিন বৰষুণেই। আজি আকৌ, এয়া ৰ'দটো ওলাইছে। ৰ'দ বুলি ক'লে আকৌ গৰম।
কিবা মানে বৰষুণ দিলেওঁ, গৰমৰ ভাৱটো আহিয়ে আছে।
অহ' গৰমে পাক হৈছে এতিয়া এয়া, এয়া মই। হেৰি এফালে গৈছিলো মানে মোৰ যোৱা দুদিনমান হ'ল মানে। পৰহি দিনাখনে গৈছিলো তাৰ পাছত আজিয়ে পাইছোহিহে। পাই পেলাই এই আজি মই আৰু চাহ-তাহ খালো তাৰ তাৰ পিছত এই ৰুবালা আহিল পিছত শুই দিছো।
অহ' কিবা, কিবা কামত গৈছিলে নে।
অহ' এই ডক্টৰ তাত গৈছিলো। এই আমাৰ জেঠাই লৈ গৈছিলে। ডক্টৰৰ তাতে, আগতে যোৱা মানে। এতিয়া আকৌ চেকআপত কৈছিলে।
অহ' মানে, কি হৈছে নো?
এ চকুৰ অলপ প্ৰব্লেম।
অহ', অহ' এইবোৰ এতিয়া নিজে, নিজে যোৱা সমস্যা নে চৰকাৰক।
অহ' এইটো চৰকাৰী সুবিধাহে। এইটো মানে চৰকাৰী সুবিধা নে। কি নে, এন জি অ'। ফালৰ পৰাই দিছে নে এইটো, মানে ইমান মই মইও নাজানো। কিন্তু অহা যোৱা। সেই কোৱা মেলত আৰু। কোনোবা এন জি অ' ফালৰ পৰা হয় নেকি, কামটো।
অ আজিকালিতো এইটো সুবিধা আহিছে। আজিকালি, এইটো সুবিধা আহিছে। অহ,। চৰকাৰ ফালৰ পৰা।
তাকে সে আহিব নোৱাৰিম বুলিয়ে ভাবিছো তাপা। পানীও বাঢ়িছে। ইমান কালি হেয়া ফেচবুক। ক'ত পাই আছো অৰুণাচলৰ, ক'ত টাৱৰ বিস্ফোৰণ হৈ পেলাই মানুহ বহুতৰ। অৱস্থা বেয়া হৈ গৈছে। ঘৰৰ মাটিত চব লগ হৈছে।
মানুহ বহুত মানুহ দুশতকে অধিক মানুহ সন্ধানহীন হৈ আছে বুলি দিছে সেইকাৰণে ভাবি কালি ভাবি আছো আৰু কাইলে। কি হয় ঠিক নাই আৰু।
উম।
হলেও যেনিবা বাৰ্জাননা আহিব পাৰিলো অ আমাৰ এনেই মাদাক পাৰি নাই। তিয়া পানী ধিছে বহুত আও নদী বুলি ক'লে মানে হয়য়ো লাগে তেনেকে আহিছো আৰু দোকান নদী পাৰ হব লগা হৈছে নহয়। উম যোৰহাটৰ পা মাজুলী। যোৰহাট ততৰ এখন নিমাতী তাই এইফালে কমলাবাৰী। ব্ৰহ্মপুত্ৰ সেইখন ব্ৰহ্মপুত্ৰ পাৰ হৈ পেলাই আকৌ। মাজুলী পা, মাজুলীৰ পা আকৌ তোমাৰ ধূনাগুৰি, হেই এখন সোৱণশিৰি খন পাৰ হ'ব লগা হৈছ
উ।
তাৰপা আমাৰ এইফা।
পানীতো বেছিয়ে হয় ন।
অ। অ' এইবাৰ মানে হেই কোনত' সেই আ যাওতেনে যিখন নাৰি গৈছেগৈ যি মানে যিটো সেহেতি, সেটো হালদী অনা নাই। বেলেগ ফালেদি মানে আমাৰ উৰাই আনিছ ইমান দেৰি লাগিছে মোৰ মানে মাজে মাজে সেইখন ৰখা নিচিনা কৰে ফেৰীখন। ভয় লাগি যায়গে বোলো কি হব পতককে মানে এ পানীৰ মাজত একেবাৰে ইফালেও পানী সহৰা যে ফালেও পানী মাজতে যদি মানে অকমান ৰখা নিচিনা কই একদম ভয় লাগি যায় আও।
অ তে তেনেকে মানে অহা যোৱা আগতেই আমাৰ ইমান অভ্যাস নাই যে। মোৰোবাও তেনেকে গৈ পোৱা নাই।
দলং বনাই আছে হ'লে কিন্তু বহুত ভাল হ'ব আও সিফালৰ পৰাও বহুত কন পালে এফাল নাপাব লাগে বাৰু মাজৰ আছে আৰু অলপমান তাকে। নাও চলাই পেলাই সেইখিনিয়ে মানে নি ইঅ' হেই জীৱিকাটো উপাৰ্জন কৰি আছিলে এতিয়া সিহঁতৰ অলপ কফলং হ'ব আও, দলং হৈ আছ সেইটো কামতো মানে তোমাৰ ভুলতে লাগি আছিলে নহয়। অ' টিমেই আছে এটা এনে টিকেট কটা পা ধই নাওঁ ৰ খোৱাত না বব গাড়ী উঠোৱা না ববু চলোৱা এতিয়া এই দলং হৈ গ'লে সিহঁতৰ সেইটো দিগদাৰ হ'ব অকণমান।
দিগদাৰ হ'ব। সেহেতৰ উপাৰ্জনৰ পথটো বন্ধ হৈ যাব।
বন্ধ হেদম চৰকাৰে বেলেগ কিবা এটা দিব আৰু বা সিহঁতি বেলেগ কিবা কৰিব লাগিব শুকান চুকান দি এতিয়াতো নদীখন বুকুত লৈ পেলাই কেনেকে মানুহ অহা যোৱা কৰে বাও? সেইটো বহুত ডাঙৰ কথা ন। তেনেকে দলংখনতে চকাই দিছে দলংখন হোৱাৰ পিছত কিমান ভাল হ'ব। মানুহৰ একদম ইপাৰ পৰা সিপা হ' বনম এ ভয়ো নালাগে আৰু তোমাৰ পতককে অকমান সময়তে হ'ব পোৱা আও। এতিয়া য'ত মানে তোমাৰ এঘন্টা লাগিছে তাত তোমাৰ এঘন্টা নলাগে আৰু।
কিন্তু গায় গাড়ী যাত্ৰাতকে ফেৰী যাত্ৰাতটো ভাল আকৌ থে মানে থঠেকেচা
উম। সেইটো হ'লেও হ'বলে কিবা এটা হ'বলেতো বেছি সময় নালাগে ন হলে টো আকৌ। আৰু এতিয়া সৰু সৰু ল' ছলীবোৰে ইপাৰ পৰা শিপাৰ স্কুল চিচ স্কুল আছে। স্কুল পা আহিবলৈ মানে দিগদাৰ হয় ন। এয়া দলং খন হ গ'লে হেটো দিগ
উ, উ হেটো হয় বাৰু। লাইফ জেকেট চেকেট দিয়ে নে তাত।
অ এনেকে দিছে দি দিছে মানে এনেকে পিন্ধিবলৈ নিদিয়ে আৰু। তাত থৈ দিয়া আছে পেকেটিং কৰি পেলাই।
অ। সেইটো কিন্তু সি সিটো মানে পালন কৰিবই লাগে যিমান যি হ'লক সেই কিমান যোৱা বছৰ নে তাই আজি অলপ দিন হ'লেই হ'ব কেইবছৰ হল মনত নাই বা এইটো কিমান ডাঙৰ ঘটনা।
আহ সেইকাৰণেই ভয় লাগে।
উম মা।
এতিয়া অলপ মানে সেইটো ঘটনাৰ পৰা মানে শিক্ষা ল শিক্ষা হৈছে আৰু সিহঁতি মানে অকমান। ভালকে শিকিবলৈ লৈছে ইমান অভাৰলোড নকৰে। আৰু মানে যি-যি মানুহ যায় চবৰে নাম লিখি লৈছে। আৰু সেইমতে মানে লাইট জিকেতো পুৰা বহুত খিনি আছে।
অ লাইফ জেকেটো ৰাখি থোৱাটো ভালে কথা। হয় অ।
সেইটোয়ে আৰু মানুহৰ মানে কি যাৰ যেতিয়া যি হব লগা আছে হবই হলেও। মানে উ সাৱধানে থকাটো ভাল আৰু।
উম সাৱধানে যাবো লাগে। সেইটোৱে কথাটো আৰু সেহঁতি। তেও ধৰা মানে পেলাও বুলি নেপেলাই বা। আহ ৰখাও বুলিও নৰখাও কিবা এটা বিজুতি ঘটিলেহে ৰখি যায় বস্তু।
উ হয় হয় কিবা এটা হ'লে আৰু।
উম। মানে এইটো। অ অ ভালেই আৰু বৰ্তমান।
ও। মোৰো বাওঁ মইো ভালেই বাওঁ।
অ। খোৱা বোৱা তাতে খাই আহিলে নে ইয়াতে।
তাত মানে তোমাৰ হেৰি এই তাত ৰাতিপুৱাতে খালো না নটা চাৰে নটা মানতে খালো। এ ওচৰতে হোটেল আছে মানে এই হেৰি হস্পিতেলৰ মুখে-মুখে। তাৰপিছত সিখন তাৰপিছত সেইখনতে খালো যেনিবা বেছি দাম নলয় ভাত খাইছো নিৰামিষ ভাত। কম বাৰু সেইটো। আহ আহিলো তাৰপাছত এতিয়াহালে ভোক লাগিছে যে। পাছত সেই ৰুটি খালো।
সেইটোৱেই অ'।
তেতিয়াই খুৱাও আমি বাৰটা বাজিচে তেনেকুৱাতে সে। ব্ৰিটেইনৰ গাড়ীয়েহে থৈছে সি আৰু।
অ অ সেইটো সুবি সুবিধা কৰি দিছে ভালেই হৈছে।
অ সেই হস্পিটেলৰ গাড়ীয়ে থৈ হৈছেহি তাৰপাছত সেইখন গাড়ীৰ পৰা আমি আ তোমাৰ। হেৰিয়াত উঠিছো ফেৰীত উঠিছো। তাত ফেৰীপৰা নামি পেলাই আকৌ এখন গাড়ী ৰখি আছে।
এইটো চ পইচাটো এইটো খৰচটো চৰকাৰে বহন কৰিছে নাই।
সেইটোৱে চৰকাৰে দিছে চাগে আৰু ন কোনে দিব ন। ইমান নাজানো আৰু সিহঁতৰ আৰু কথাবোৰ।
ভালেই চৰকাৰে কিছুমান ভালেই কৰিছে। চৰকাৰে কিছুমানহে বেয়া কৰি দিছে। এই বুকত চবফালে চাইছে বাও।
উম ভাল ভাল হস্পিটাল খনো বহুত ভাল দেই আৰু। এটা কথা মানে হয় এইখন বহুত চাফা মানে তোমাৰ পৰিপাটি। মানে আজি আমি শুইছো নহয় কাইলৈ ৰাতিপুৱালৈ অ', উঠি মানে। মুখ, হাত ধুই মেলি হোৱালে সিহঁতি মানে বেডশ্বিট লৈ যায় হি ধুবলৈ আকৌ তোমাৰ আবেলি। সময়ত দিবহি আও আৰু সময় আকৌ পায় আকৌ ৰাতিপুৱা প্ৰতিদিনে মানে বেডছিট গাৰু কভাৰ সোপা ৰুম বোৰ প্ৰতিদিনে সাৰে, প্ৰতিদিনে মুছে।
ইমান ভাল কিন্তু মানুহবোৰৰ পৰা মানে লেতেৰা হৈ যায় অ'। ইমান মানুহকেইজনে কিমান কাম কৰিব আৰু মানে পইচা পালেওতো ইমান কৰি থাক নোৱাৰে ন' একে সময়। কামকে, মানুহবোৰে অকনো বুজি নাপায় বা। বাথৰুম চাথৰুম বোৰ লেতেৰা কৰি পেলাই, ইমান পৰিপাটিকে থৈ সিহঁতি ইমান। ভালকে থৈ মুচি-কাচি, এই তামোল ফেলাই তাতে পিক্।
ই । সেইটো বেয়া কৰিছে।।
সেইটো বেয়া কৰিছে। এ মানুহবোৰ অকণো নিজৰ মানে নিজৰ বুলি নাভাবে।
নাভাবে অ'।
আকৌ গৈ পেলাই লেতেৰা দেখিলেতো সেই নিজে হেৰি কৰিব। ইমান লেতেৰা বুলি কব, কিন্তু নিজেই আকৌ লেতেৰা কৰিব।
সেইটো চাফা চিকুণত উম ধাৰাটো বজাই ৰাখিছে ভালে হৈছে কিন্তু।
উম, সেইটোয়ে মানুহ বিলাকে ভাবিব লাগে, নিজৰ বুলি ভাবিব লাগে। মানে ঘৰখনত যেনেকে চাফাকে ৰাখে নিজেই তেনেকে মানে কেনিবা মানে হেৰি। জেগা সামাজিক জেগাবোৰ সেইবোৰ অকমান চাফা কৰিব চাফা কৰি ৰাখিব লাগে। মানুহবোৰে কিয়া কৰে, ভাল লাগিলে বাৰু দেই মই এনে ক। পোৱা নাই এইবাৰ সতি দুবাৰ দুই নম্বৰ পৰা হৈছে, আগতে বহুত দিনৰ মূৰত এবাৰ গৈছিলো গো গোলাঘাট গৈছিলোঁ।
অঁ।
তাৰ পিছত সেই যোৰহাট এনেকে ফেৰী হৈ পেলাই ফেৰিত গৈছো আৰু। কাতৰ তাৰপিছত এইবাৰ গৈছোঁ, ভাল লাগিলে বাৰু গৈ। এক্সপিৰিয়েঞ্চো এটা হ'ল। তেনেকুৱা মানে হস্পিতালত থকা। মানে মানে শুবৰ লগত কথা মানে বহুত মানুহৰ লগত চা চিনাকিও হল।
উম, চ ভালো লাগে। আৰু অ' বহুত দূৰ দূৰণ ৰদত মানে যিমান যি হলেও জেগাটোও চাব চাব পৰা হ'ল।
অ', জেগাৰ লগতে মানে তোমাৰ এতিয়া। লক্ষিমপুৰৰ পৰা বাৰু আমিয়েই আৰু তেনেকে কবাৰ কবাৰ বেলেগ বেলেগৰ আৰু।
উম।
শিৱসাগৰ উম গোলাঘাট তোমাৰ এতিয়া। যোৰহাট মাজুলী তেনেকে বহুত মানুহ লগ পাইছোঁ। এ মানুহবোৰ লগত চিনাকি হৈ কথা-চথা পাতি মানে কিবা। তাত থাকিলো যদিও মানে কিবা বে বেলেগত থকা নিচিনা নালাগিলেই মানে। মানুহখিনিও ভাল কথা-চথা পাতি মেলি চবৰ লগতে কথা পাতিছো।
উম, মেডিকেলত থকা নিছিনা নালাগে।
অ', মেডিকেলত থকাৰ নিছিনা নালাগিলে অ'। ধুনীয়াকে খাইছোঁ বৈইছো শুইছো।। খাবলৈও বহুত দূৰলে যাবগে নালাগে।
হুম চাফা চিকুণটা কিন্তু ভাল কৰিছে দেই।
অ', সেইকাৰণে ভাল লাগিলে আৰু আৰু একদম পুৰা ফেনাইল। দি দি সদায় মুচি পঠাই। টাইলচ্ হে আও বগা টাইলছ্। মানুহ বোৰে লেতেৰা কৰে আও কি কৰিবা।
চৰকাৰখনে বহুত ডেবলভো কৰিছে বোলে।
ভালে লাগিলে বাউ থাকি পেলাই, হ'লেও পতক তাই মাজতে এটা ঘৰেও মনত পৰে। ক'তনো সোমালহি বুলিও ভাবো মনে মনে, এতিয়া নো বোলো যাম, এ যিমান মানে ভাল লাগিলেও হও ঘৰ খনলে মনত পৰে নহয়।
সেইটোতো এৰিব নোৱাৰি।
তুমি যিমান সুবিধা পাই থাকিলেও পতকে মনত পৰে, একে ঘৰলৈ মনত পৰিছে, আৰু মানে এনেকুৱা নদী চদী পাৰ হৈ যাব লাগে। এনেকুৱা লাগি থাকে আৰু পতককে তেনেকুৱা কিবা এটা হৈ গ'ল, সেইটোয়ে নাওঁ নচলাই হ'ল কি তাই হল, তেতিয়া কেনেকে চাম কি হব?
দূৰ দূৰ লাগি থাকে।
অ দোৰে আৰু দুখন নদী পাৰ হব লাগে দুখন ডিষ্ট্ৰিক।
হয়, মই বোলো বহুত দিন ফোন কৰা নাই
কিমাননো ঘৰতে সোমাই থাকিবা, এনেকে ওলাইও যাব লাগ
যাব লাগে, যাব লাগে জেগাও চোৱা হয়, ঘূৰাও হয়।
জেগা চোৱা হয়, আৰু মানুহৰ লগত মানে কথা পতাও হয়। মানুহলগত কথা পাতি আ আকৌ এক্সপিৰিয়েঞ্চো হয়। ন অকল যোৰহাট বুলি কোৱা নাই আৰু মানে বেলেগ জেগাত যাবলৈ ইমান ভয়তটো নাথাকে আৰু।